অ কোৱা
এয়া হেৰি এ নতুনকৈ এইটো কোন আছিলে ফাৰ্ষ্ট ইয়াৰৰ
তাৰ নামটো চাৰাং চাৰং নে কি
আচ্ছা
তুমি কি গভমেণ্ট বজতে পঢ়িবা
অ মোক ইয়ালে আলিম বুলি কৈছিলে ইয়াত কোনোৱে নাই পোৱালি কেনেকে আহিবা আৰু
অ ময়ো সেইকাৰণে ভাবিছো বাদ দে নাহিবা
এ দুবছৰ দুবছৰহে তাতে পঢ়ো আৰু
উম পোৱালি নাথাকিলে ভাল নালাগেতো স্কুলত
এইট লে
পোৱালি ছোৱালী হ'ব লাগে তেতিয়াই ভাল লাগিলে ফূুৰ্তি ফাৰ্তটা এটা হয়
উম এ ফিচাৰ চিচাৰ চলে ধৰ পোৱালি চোৱালি প আহিব
অ সাতটা আঠটা পোৱালি লৈ কি পঢ়িব এব
কি পঢ়িবা আহ স্কুল, স্কুল যাবলৈ মন নাযায়!
আহঁ আমাৰ কেইটা বুলি ভাবছো আমাৰ ষোল্লটা মাত্ৰ টুৱেলভত।
উম।
সেইখিনি মানে পোৱালিয়ে নাই। গম পালা! সৰু ক্লাছত বেগাল আছে।
আহঁ।
তাৰিছতে বহুত এটা আৰু মই ত্ৰিশটাকৈ। আমাৰ ডাঙৰ সেইখিনিহে নাই, তোমাৰ নাইনৰ পৰা অঁ নাইনত আছে। টেনতো আছে, ইলেভেন টুৱেল্ভতে পোৱালি নাই।
উম। আমাৰ তাত- নাজানো লাইনতিক্সছেভেন নাজানো খালি ফাৰ্ষট ইয়ে ছেকেণ্ড ইয় আছে এইবাৰ অলপমান আঠশ কম নেকি, নাই কম মানে অহা নাই পোৱালি
আৰু এতিয়া কম্পাৰমাইজলৈৰ ৰিজাল্ট দিছেহে কালি এতিয়া পোৱালি আহিবহে থাকে। অঁ আগষ্টত পাতিব।
উ এই কম্পাৰ্টমেণ্টেলৰ পোৱালি খিনি আহিব লাগিব যে উ দহটা নে বাৰটা আহিব বোলে এক্সট্ৰাকে আৰু
ক'ত?
সেয়া কম্পাৰ্টমেণ্টেলিয় যোৱাবাৰ প্ৰেক্টিকেল নিদিওঁতে ফেইল কৰা পালি ফাৰ্ষ ইয়াত আকৌ পঢ়িব।
অ এইটোৱে গমেণ্ট বেজাৰ
আহ
আহ ফাৰ্ষ্ট টিয়তে প্ৰেক্টিকেল নিদিলে ফেইল
উম
বাপৰে
স্কিক আছে অলপমান প
উম মানে ওপৰৰ পৰা ফেইল নকৰে তোমাৰ এইবিলাকে ফেইল কৰাই দিয়ে
উম এ টিচাৰছে নম্বৰটো নিদিয়ে নম্বৰটো নিদিয়ে তত
পটো আহ
সেইটো কাৰণে এই একো নাই টানো নিদিয়ে প্ৰেক্টিকেল কিন্তু দিয়া এখন মেপ আঁকিব দিয়ে মই দিছো হিষ্টি ললো
উম
ইকনমিক্স
উম
তাৰপিছত তোমাৰ জিঅগ্ৰাফী
উম
আৰু আই টি
ঠিকে আছে।
উ
পলিটিকিক কি ইক ইকনমিক্সটো মোৰো আছে বাৰু এতিয়া ইমানটা টান নহয় বুজি পালেই হ'ল।
উম। এ আমাৰ গভমেণ্ট বাজেত গভমেণ্ট বাজেত ঠিকেই বুজায়। কিন্তু ইমান এটা মানে খাচ নালাগে ইকনমিক্স। বাকীখিনি বঢ়িয়া লাগে ইকনমিক্সটো অলপমান অলপমান বৌৰ বৌৰ কৰাই দিয়ে মানে।
অ', ইকনমিক্সটো বৌৰ আমাৰ কাকলি মেমে পঢ়ায় হয় একদম বৌৰ লাগি যায়।
গুৰ মানে এই ইখন ভাল লাগে যোনখনি গ্ৰাপ চাপ আ কাপখন ভাল লাগে। এইখন বৌৰ মানে এটা কিবা দোকানৰ এইসোপায় টপিকে না ভাল নালাগে।
মোৰ চাজাৰ ডাল ক'ত আছিলে, ক'ত? ইয়াত আছিলে।
সেইটো কাৰণে। জিঅ'গ্ৰাফিও মজা পঢ়ায়।
কাকলি মেম আহিলে স্কুল?
কাকলি মেম নাই অহা অনলাইন ক্লাছ কৰাই আছিলে। মেমে তোমাৰ কি নাই লোৱা মই। ভৰি আছে কি কেবুলৰ নে সাপৰ নিচিনা তাই কি মেমে তোমাৰ কি কৰিছে জানা?
কি?
পৰীক্ষা তোমাৰ মেমতটো কেতিয়াবাই গৈছে না। তোমাৰ পৰীক্ষালৈ পোন্ধৰ দিন আছে। তেতিয়া তোমাৰ লিখিবলৈ দিছে আমাক। ইকনমিক্স। তেনেহ'লে কেনেকুৱা পাছ হ'ম কোৱা? এতিয়াও লিখিব পৰিয়ে আছে মই লিখাই নাই পৰীক্ষা হৈ আছে আমাৰ।
অ', অ' এইটো হয়
মেমে সময় মূৰত বেছি উৎপাত কৰিছে মানে সেইটোৱে।
উম, আমাৰ মানে এক্সট্ৰাকে নিলিখাই এই ক্লাছতে যি লিখ
উম, এনে আমাৰ ক্লাছতে লিখালে হয়। কিন্তু মেম অহা নাই না।
অ', আমাৰ মানে চেপ্তাৰটো পঢ়াই পেলাই নিলিখা এতিয়াতো দহ মিনিট এটা টিপিক পঢালে নহয় সেইটো টপিকৰ ওপৰত মানে কোৱেচন এনচাৰ লিখাই দিব তিনিটামান।
মই অকল চাৰ্জাৰটো লৈছো কেবুলডালটোৰ বিছনা ওপৰতে আছিল তলত পৰি আছে নেকি চা।
উম।
এ তেনেকা। এ বাকীখিনি মজা বুজায়।
উম, কোন এই ভালে নে টিচাৰবিলাক তাত?
অ', ভালেই চব চব মানে চব মানে হায় ছেকেণ্ডৰী লেভেলৰ আৰু চব মানে এইবিলাক টিচাৰে মানে হেৰিত নপঢ়ায় সৰু সৰু ক্লাছবিলত নপঢ়া ডাইৰেক্ট হাইাৰ ছেকেণ্ডেৰীতে পঢ়ায়।
আৰিয়ানে বোলে তাত গৈলে খুব কাজিয়া কৰিলে হয়?
নাই কৰা এনে।
দম চম দি দিছে বোলে।
এনে তাকে হে গালি দিলে পিনঞ্চিপালে।
বনাই বনাই কৰিছে চাগেদি বোলে খুব দম দিছে বোলে সি আমাৰ ওচৰত কৈ আছিলে।
উম।
কি ক'ম বুলি ভাবিছিলো ন পাহৰি গ'লো নহয়। আউট মানে কাচ পোৱালি কেইটা?
আমাৰ ইনিমান প্ৰথমতে এডমিশ্যন লৈছিলে দুশ পোৱালি।
হম।
বহুত পোৱালিয়ে নাম কাটিলে। যেনি তেনি এই দুয়োখন স্কুলত এপ্লাই কৰি থয় না।
অ', অ'।
এশ কিমান আছিল এশ কিমান আছিলে এতিয়া নাইনটি কিমান এটা আছে নেকি।
ছেকশচন নে কি?
চেকচন নহয় এটাই ৰুমে হ'ল।
এটা এটা ৰুমে!
উম, এই নাহেই পোৱালি। কিমান আহে জানা পঞ্চা এই চাঠ কেটাও নাহে। ইমান ফিফটি এইট মান আহে নেকি আৰ্টছৰ। নাহেই পোৱালি ইমান।
ঠিকে আছে, ইমানটা হ'লেও বহুত।
অ', চাৰিওফালে বেঞ্চ। তুমি য'তেই বহা ইমান পোৱালি নাহে খালীয়ে হৈ থাকে বেঞ্চ।
উম। বিহগুৰিতহে বহুত পোৱালি।
অহ তাত বহুত পোৱালি অহ।
সেইবিলাক স্কুলটো ভাল নহয়।
ভাল নহয় যে অ'। আমাৰ এনে ছাইন্স আৰু কমাৰ্চ মিলালে ধেৰ পোৱালি হয় আমাৰ আৰ্টছৰ।
উম। ভালেই হ'ল তুমি ইয়াত নল'লা।
উম। বিহগুৰিত কিমান বা দুশ নে তিনিশ নেকি ন?
আঢ়ৈশ বোলে।
আঢ়ৈশ অ'। বা কেনেকে পঢ়াই হেই।
মাইকত পঢ়াই বোলে। মাইকত?
মাইকত।
সেইটো আৰু পঢ়িবা আৰু ভালকৈ। কিন্তু সেইবিলাক সেইবিলাক
বাকী বিহগুৰি পোৱালিখিনি নাহিলে নেকি?
বাকী কোনো আহা নাই অকল আফ্ৰিন আহিছে, আকৌ নিহাল আহিছে, পংকজ আহিছ আৰু নাই আহা। অ'।
আৰু নিহাল।
অ', নিহাল। আকৌ কোনো নাই আহা আৰু।
অহ। বাকী আনোৱাৰহঁত নাহে চাগৈ।
নাহে নাহে। সিহঁতে ক্লাছ কৰি আছে।
অ', আনোৱাৰ, গুণোত্তম ইহঁত নাহে
নাহে নাহে।
উম।
তোমাৰ সেইটো কি হ'ল তিনিআলি?
হেইটো আছিলা যে?
আৰে এইগাল মই এ, এইবিলাক ফটুৱা পোৱালি মই পৰীক্ষা টাইমত এ, বহুত কিবা-কিবি, মই সেই কাৰণে নামাতাই হৈ গলো।
উম, এ এৰা-এৰি হ'ল ন?
অহ।
কৈছ
কাম নাই। সেইগাল পোৱালি ভাল নহয়। বুজি পাইছা?
উম।
একো ভাল নহয় এয়া।
ৰিমলিডালে মোক তোমাৰ হেৰি পৰহি মেছেজ দিছে।
আ, আ।
তাই মানে হেৰি তোমাৰ ৰিলেশ্যনশ্বিপৰ কথা কৈ আছিলে
অ ',
তাৰপিছত মই গালি চালি পাই দিলোঁ যে তাৰপিছত কথাটো চেঞ্জ কৰি দিলে লগালগ। কৈছে মোক কিতাপ এখন লাগে। মই চো মই এতিয়া তোক ক'ৰ পৰা কিতাপ আনি দিম এতিয়া। মই নিজে চব এ হেৰি বেলেগ। ছাবজেক্টটোৰ ছাবজেক্ট দেখোন মোৰ নিমিলে নহয়। বহুত কিবা-কিবি ক'লোঁ। তাৰিছত সেইখিনি গালি দিয়া তাৰপিছতো নীলাজৰ নিচিনাকৈ মোক ফোন কৰি ফুৰে।
অ, আকৌ কেইদিনমান আকৌ ৰিহানৰ ষ্টৰিত দেখিছিলো।
অ, ৰিহানৰ লগত ব্ৰেকআপ হল মই সুধিলো নহয় ৰিহানৰ লগত কি হল তাই কৈ কি হেৰি এ শিগ চিগৰ অলপ দেখালো দেখাই পেললে এৰি দিলো বোলে। মোৰ যে ঠিকে আছে দে।
সেই কাম মই এনে আমাৰ কন কণ্টক ই নকৰো এইবিল সম সব ব্লক মাৰ দিলো।
ভালে কৰিছ।
এই গাল পাগল পোৱালী গাল একো ভাল নহয়।
উম,
উম, ৰিমলিয়ীয়েে ক' কল ল এডমিচন?
হা-হা?
হিমলিয় ক'ত ললে?
মাৰ এছ চাৰিআলী কি চাৰিআলী হেছে গাৰ্লছ-গাৰ্লছ তেজপুৰ গাৰ্ল পচ
অ, আমাৰ অপজিটখন।
উম-উম।
উম - উম। তাকে।
তুমি স্কুল কি হত যোৱা?
টেম্পু এ নহয় টেম্পু নহয় অটো অটো।
আহ স্কুটিয়ে লৈ লৈ নোলোৱা কিয়?
এ নিদিয়ে স্কুটি লৈ যাব।
কিয়, ভয় কৰে?
উম
হম
ল'ম বুলি কৈছিলে দাদাই নালাগে বুলি কৈ দিলে।
উম হম হম।
ল'ব চাগে পিছত দাদা কলে যাব নহয়। লব চাগে পিছত। দাদা কলেজ যাব নহয় মোক চাগে নমাই থৈ যাব তাত।
এইকেইদিন যোৱাই নাই গা বেয়াজে স্কুল।
আহ
আকৌ এক তাৰিখৰ পৰাতো গৰম বন্ধই। সেইটো কাৰণে দুদিন আগত এদিন যাব লাগিব স্কুল।
উম
কিবা দিব এইবিলাক প্ৰেক্টিকেল পৰীক্ষা কাৰানে।
গৰম বন্ধৰ আগত যাব লাগিব ন?
উম এদিন ন এদিন হলেও যাবই লাগিব আৰু
পেকটিকেল জীৱন হ আকৌ তুমি প্ৰেক্টিকেল নিদিলে আকৌ ফেইল কৰিই দিব ভাল লাগিব
াই দিব ভালেই আৰু
গছৰ লছ হৈ যাব
উম ইমান টান টান নিদিয়ে বাৰু তে মেপ এখন আঁকিব দিয়ে কালাৰ কৰিব দিয়ে ড্ৰয়িং পেপাৰ দিয়ে।
হম।
কিছুমান অলপমান পি ডি এফ এটা দি দি দিব অলপমান লিখিব লাগে আৰু সেয়াই।
অহ।
চব মানে চাই চাই কৰি কৰিব লাগে খালি কৰি কমপ্লিট কৰিব লাগে সেইটোৱে।
অ অ হ'ব দিয়া। কিতাপছ পাৰ